হেল্লো? অ', কি কৰিছ?
উম, এইয়া এইটো ঘৰৰ পৰা ওলাইছোঁ, নেট্‌-নিট্‌ বেয়া।
বাঁহৰ ওপৰত উঠি ল'।
বাঁহৰ ওপৰত উঠি ল' মানে, নেটক বিয়া কি কৰিম বা এই ৰাতিপুৱাৰ পৰা মও কথা পাতি আছোঁ, তেতিয়া নেটৱৰ্ক প্ৰব্লেম দিয়া নাই। তোমাৰ লগত পাতোতে দিছে।
বুইছ? তই বাঁহৰ ওপতে উঠি ল'। তোহঁতৰ ঘৰত বাঁ ওখকে বাঁহ এডাল হেৰি কৰি ল'।
উম।
তই যিমান ফোন কৰ ফোন কৰি থাকিব পাৰিবি। তোক কোনো ডিষ্টাপ নি নাপ্‌
নহয়-নহয়, মই মানে তোমাৰ লাটু ঘৰৰ সন্মুখত একে ৰাস্তাতোট কথা পাতি আছিলোঁ। তাৰ পাছত পূজাই- উম, ন' পূ পূজাই মুগালে চাই আছে যেনেকে। কৈছে মোক এক্‌ একো কোৱা নাই। মাত্ৰ চাই আছে গালেকে চিধা -চিধি মও ছ্‌
গম পাইছে
এ গৈছে নহয়-নহয়-নহয় এই ক'ত গম পাব? মোক মানে লাটু দাই মোক জানে বৌ জানে। যে মই কথা পাতি থাকোঁ বুলি। সম্ভৱ এইটোও জানে যে মোক্‌ মই পাছপৰ্টটো মোতাট আছে বুলি। মই মানে সিহঁতৰ ঘৰ ওচৰতে কথা পাতি থাকোঁ যে।
চেন্স কৰিব আও তেনে?
তাৰ পিছত মোক এটাই কয়। বোলে তোক দেখিলে বোলে মোৰ হাঁহি উঠে বোলে। এই লাডুদাই কয়। তই বোলে মই তোক যেতিয়াই দেখোঁ তই তেত্‌ তিয়াই বোলে ফোনতেই লেলাই থাক। বোলে ভাল কে একে ফুৰিচ আও ন' বোলে। ভাল তহঁতৰ হেৰি কিবা ফুৰিচ আও। মই কৈছো নাই-নাই এ চিনিয়েৰে জান্‌ মানে আৰু যে ইউ লৈ আছে বুলি। এই, না-না সলালেও আক্‌ আকৌ পাই যাম, দিপমণী আছে নহয়। উম, এই দিপনী তোমাৰ দিপমনী মানে সিহঁতৰ লগত ভালতো
অ'।
মানে দিপমণীক দি দিয়ক পাৰ্চপৰ্ট। বেলেগক নিদিলেও দিপনীক দিয়ে তাৰ পাছত মই দিপনীৰ পৰা লৈ লওঁ। উম।
তেনেকে চলি আছে মানুহ।
ভাল। তেওঁ আহা দেৰি হ'ল। উম যোৱা মাহত দেৰি হল ন। এটা-এটাই প্ৰচেছ। উম, কাল তোমাৰ অ, চাই দশ দশটা কি এঘাৰটা বজাত তোক মই ঘৰ পাই
এনে মোটামুটি আৰু।
কি মানে ইমান উম, আমাৰ ভাতটো খাওঁতে আকৌ মাংস থাকিলেই খাবই নোৱাৰিলোঁগে।
কা-কালি বোলে খা-খাব বোলে নোৱাৰিলিগে? কালি বোলে খাব নোৱাৰিলিগে? উস, নোৱাৰিলোঁ গুটি আহি লৈ গৈছে লাষ্টত।
লাষ্টত বোলোঁ গুটিয়ে লৈ গ'ল। অ'। সি লাষ্টত লৈ গ'ল গুটিয়ে আমি নোৱাৰিলোঁ কোন, নোৱাৰিলোঁ-নোৱাৰিলোঁ। বা বহুত হ'ল সেই বহুত।
কালি ফোন কৰি। হে?
কালি এক কেজি চলি, আমি কালি এক কেজি চল্লিশ গ্ৰাম আনিছোঁ।
এক কেজি মানে এক কেজি মাংসই ধৰ। এক কেজি চাৰিটা মানুহ এটা ভাগত এক পোৱাকে পৰিছে।
আমি মই যেতিয়া আমি ক'লোঁ যে এ আমাক চাৰে তিনিশ টকাৰ দিয়ক সিহঁতে এ দুপিচ মাংস একে ডাঙৰ-ডাঙৰ উঠাইছে। দুপিচ মাংসতে তোমাৰ মানে একে এক এক কেজি ঊনচল্লিশ গ্ৰাম হৈছে চল্লিশ গ্ৰামো নহয় ঊনচল্লিশ গ্ৰাম এক কেজি। মই তেতিয়াই ভাবিছোঁ বোলোঁ ঔ মাংসটো মানে বেছিকে দিছে। কিন্তু আমি মানে ভাবিলোঁ যে আমাক ঠগন দিলে নে নে আমি ঠগন খালোঁ, সিহঁতে ঠগন খালে?
অ'।
কিয় তোমাৰ এক কেজিত চাৰিশ টকা, সিহঁতৰ পঞ্চাশ টকা লোকচান হ'ল দে তেতিয়াহলে নে আমাৰ আমাক ঠগ ঠগিলে সেইটো ধৰিব পৰা নাই।
কিন্তু হেৰি
মাংসটো বেয়া কাৰণে আমাক ঠগিলে নেকি?
কালি তোৰ এক কেজি মাংস চাৰিটা মানুহ ইয়াৰ ভাগত এক পোৱাকে পৰিছে। ধেমালি নেকি? ই হবা খাব পৰাটো।
সেইটোৱেইটো বহুত হৈছে বহুত, তোমাৰ আৰু যদি চ চয়নে চয়নক যদি আমি মাতি দিয়াহেঁতেন যে চয়নে চেলিকি যায় গোটেই কেৰাহী।
হে?
অ', চয়নে এই মানে আমি এ কৈ আছোঁ আৰু বোলোঁ ইয়াক মাতি দিওঁ নেকি? ইয় মাতিলে ইটো চাফা কৰি যাব পূৰা।
অ', ই চাগে পাগল হৈ যাব ন? খিক-খিক খায় নেকি, গাহৰি-গাহৰি খায় নেকি?
খাই তুমি মা মাকে মা হঁতে খায় মা‌ হঁতে খায় নেকি?
উম।
মাক-বাপেক দুয়োটাই খায়।
সেনেকে বামুণৰ নামত কলংক আৰু।
কলংক এগাল-এগাল বামুণ নহয়। এতিয়া আৰু তোমাৰে একে মানে চব খায়, মাত্ৰ ঘৰৰ ভিতৰত নহয় বাহিৰত।
অ', অ'।
বাহিৰত পটীয়া পতি এখন পাৰি লৈ তাতে কেৰাহীটো উলিয়াই ল'ব গোটেইকেইটা একেলগে বহি পেলাই খাই থাকিব।
অ', ম-ম-ম-মান সিহঁতে নাখায় চাগে ইহঁতকেইটা খায়। মান এই বাইডোহঁতে নাখায় ছাগে? ইহঁতকেইটাই
নাখায়-নাখায় মা মানে নেখায়। কালি যে মই নম্বৰটো দিছিলোঁ কথা পাতিলা?
তয় মোক দিয়াই নাই।
দিলোঁ।
নাই দিয়া।
নাই দিয়া নেকি? দি দিম ৰখা। মই এতিয়া তাইৰ লগতে কথা পাতি আছোঁ এই ধুনীয়া কথা-চতা পাতি থাকিবা। তাই তোমাৰ কথা সুধিব তুমি তাইৰ কথা সুধিবা আৰু তেনেকৈয় পাৰ হৈ যাব।
নায়েই, দিয়াই নে তই তোক মই কালিয়ে কলোঁ।
মই দি দিম ৰখা। তুমি কৈছোঁ তোমাক-তোমাক তোমাৰ কথাই সুধি থাকিব, তুমি কি কৰা কি নকৰা। আকৌ তুমি আকৌ তাই কথা সুধিব লাগিব। অ', তেনেকুৱা মানে। মই মানে এ যেনেকুৱা যে মিলি যাও মিলিছে তাই। কথা মানে তোমাৰ কথা কেনেকৈ উলিয়াব যে তোমাৰ কথাই উলিয়াব। তোমাক মানে এনেকৈ সুধিব এই এইটো তোমাক অ খবৰ ভাল নে তোমাক কিবা-কিবি তোমাৰ মানে যি-তি কথা সুধি থাকিব আৰু। তেনেকুৱা। উম, আকৌ মই আক' তাইক মই আকৌ তাইৰ কথা সুধি দিওঁ। এইটো এইটোৱে চলি থাকিব।
বেয়া নহয়।
বেয়া নহয়, বেয়া নহয়। তেনেকৈ তুমি মানে কথা পাতি বাৰ মিনিট আৰামত যোৱাই দিব পাৰিবা।
গমে নাপায়।
এ নাপায়।
উম ল তেনে ক-কৰি-কৰিব লাগিব ৰহ তেনে।
কৰি-কৰিবা মই তোমাক দি দিম।
অ।
ম-মই-মই আকৌ প্ৰথম গুটি নামহে ক'লো। আ মই কৈছো বোলো নাম্বাৰটো বোলো এ মই কৈছো তোমাৰ নাম লাকী নহয় জানো, তোমাৰ ঘৰ বিছেৰিয়াত নহয় জানো, ডাইৰেক্ট ক'লো।
অ, অ।
পিছে তুমি কেনেকৈ গম পোৱা পিছে? বোলে মই কৈছো মোক কৈছে ল'ৰা এটাই, কৈছে বোলে মেডিকেলত থকা ল'ৰাটোৱে কৈছে নেকি? তাৰ ঘৰ আকৌ মেডিকেল বুলি কৈছে। গুটি অ, গুটিয়ে তাইক কৈছে বোলে তাৰ ঘৰ বোলে মেডিকেল। মই সি কৈছে মেডিকেলত, মোক কৈছে মিন্ময় নেকি? মই কৈছো অ, মিন্ময় যোগী। কৈছে বোলে অ সি ক'লে বোলে। মই কৈছো অ। যেতিয়া সি সি আগতে এইয়া কথা পাতি থৈছে।
অ তই আজি এ চি চি নগ'ল, তোৰ আজি যোৱা কথা আছিলে।
আহিলোগে।
মই সোনকালে?
অ, আমাৰ চাৰে নটা বজাত ছুটিও হৈ গ'ল।
গৈছিলি কেইটা বজাত তেনে?
আমি আ চাৰিটা বিছত মই ঘৰৰ পৰা ওলাই গ'লোঁ।
অ।
চাৰিটা বিছত ঘৰৰ পৰা ওলাই তোমাৰ তাত গৈ পালোঁ পাঁচটা পোন্ধৰত।
অ।
তাৰপিছত পাঁচটা পোন্ধৰৰ পৰা কৰাই, কৰাই, কৰাই, কৰাই উ, পাঁচটা পোন্ধৰৰ পৰা তোমাৰ আ নটা চাৰে নটালৈকে কৰাইছে। তাৰ ছুটি দি দিলে, তাৰ ছুটী দি দিলে আও।
মানে কষ্ট হয় আৰু ন কিন্তু ৰাতিপুৱাই উঠি যোৱাটোৱে।
কিন্তু যে তোমাৰ সেইকন টাইম মানে তোমাক কষ্ট পুৰা দি দিব, তোমাক তাছত একে বহাই দিব অ।
কিন্তু দ কিন্তু ধৰ এতিয়া ৰাতিপুৱা তই যে গ'লি যে উঠি তোৰ এতিয়া ব-বদিটো পৰ ফ্ৰেছ ফ্ৰেছ লাগি আছে। গৈ তই ৰাতিপুৱাই এক্সাৰচাইজ কৰিছ, এতিয়া তোৰ মানে বডীটো পুৰা ফ্ৰেছ আৰু।
কিন্তু টোপ কিন্তু টোপনি আহি আছে তোমাৰ এইয়া এই পিটি গাল কৰাই যে।
ন তোৰ এইটো অভ্যাস হোৱাকে নাই যে। লাহে লাহে অভ্যাস হ'লে তোৰ টোপনি নাহে আৰু। এতিয়াতো যি-যিমান হ'লেও বডিটো ফ্ৰেছ হৈ আছে।
সিনতেই কৈছে। কৈছে বোলে যোনে বোলে প্ৰেকটিছটো ভালকে কৰিছে সিহঁতৰহে টোপনি আহিব। বেলেগৰ নাহে বোলে। এতিয়া অকমান প্ৰেক্টিচ যোনে ভালকে কৰিব তেতিয়া মানে তাৰহে বডিটো খুলিব বেছি। সি তেতিয়া মানে টোপনি বিচাৰিব।
টোপনি নহা হ'ব আৰু।
উম, সেইটোৱে
এই গৰমৰ কেইদিন ঠিকেই যাব, ঠাণ্ডা দিনত চাৰিটাত উঠাতটোহে গম পাবি আৰু।
এই বহুত ডাঙৰ কথা এইটো যে এইটো নোৱাৰোঁ সহজে বহুত বেয়া।
নাই এনেও ঠাণ্ডা দিনত চাৰিতা একে ৰাতি হৈ থাকিব আৰু।
উম ৰাতি, অ', ৰাতি নহয় তেতিয়াটো তেতিয়া নহয়, তেতিয়া টাইমটো সম্ভৱ তোৰ চাৰে-ছটা নহয়। আ, চাই তেনে-তেনেকুৱা মানে কৰি দিব। এতিয়া মানে তোমাৰ সোনকালতে অ', তেনেকুৱা সেইটো কৰি দিব অ', তাত মানে পাবগৈ লাগিল আৰু।
উম।
সোনকালে পাবগৈ লাগে যে, এইেটো কাৰণে ভাল আকৌ এটা ফালৰপা।
ঠাণ্ডা দিন কেইটাহে পাই যাবি আৰু মজা টো এন চি চি ওলাই যাব আৰু।
তেতিয়াই-তেতিয়া কিন্তু দিগদাৰ হ'ব দেই এইটো মই জানো
অ'। ৰণৰ কি হ'ল? সি এইবিলাক হেৰি-চেৰি কৰিছে নাই, কাম-চাম কৰিছে নে নাই?
কৰিছে- কৰিছে। পাৰ্টি জোচ, পাৰ্টি জোচ তাৰ। এতিয়া তোমাৰ সি নকৰা হ'ল নেকি, কালি তোমাৰ মানে সোমাই গ'লটো গৰম হৈ গ'ল।
অ', অ'।
তাৰপিছত তোমাৰ সি ব্ৰহ্মপুত্ৰৰ দাইৰেক্ট গুচিয়ে গ'ল নহয়।
কি' ক?
আমি আচৰিত, আমি গোটি আৰু মই যেতিয়া মাংস আনিব গৈছোঁ
অ'।
মই ক আমি ক'ল তাক দেখিলোঁ, সি কৈছে মই তাক সুধিলোঁ ক'ললৈ যোৱা? কৈছে বুলে এই ব্ৰহ্মপুত্ৰ পা আহোঁ গৈ ৰখা বোলে।
কি খা, কি খাব গৈছে?
আ জানোঁ কি খাব গৈছে এতিয়া। পইচা পকেটত
ব্ৰহ্মপুত্ৰত কি' খাব সি গৈ?
ত' খাব আৰু, কি খাব এতিয়া, জি তি খাব পাৰে। ক'ব নোৱাৰা ন? হেই-হেই। নাই।
অ', নাখায় নেকি?
নাই-নাই। খাই এতিয়া মানে তোমাৰ খাই-খাই ঠিক
অ'।
খাই বা' তাৰ সি তোমাৰ, সি আগতে নাখায় নহয়।
অ'।
আগতে-আগতে যে গোটকা অকণো নাখায় হি।
তাপা, এতিয়া কি চব দিয়ে নেকি আজিকালি?
আজিকালি তোমাৰ মানে, মই গুটখা নাখাওঁ। উম-উম, মই মানে গোটকা নাখাওঁতো।
অ'।
সি একে মোক কেনেকৈ কয়, অ', তুমি গোটকা মোক খাব শিকোৱালা এতিয়া তুমি নিজে নোখোৱা বোলে। খোৱাচোন-খোৱাচোন-খোৱাচোন এনেকৈ কৈ থাকে। মই কহি না, মই বা, তোমাৰ এন চি চি পৰা আহা আহোতে যে
অ'।
এক পেকেট ভৰাই ল'বা, এক পেকেট একেবাৰেতে ভৰাব, তেপি গ'ল যে এক একেবাৰতে ভৰাই দিয়ে।
অ'।
দুবাৰ নাখায় মানে, এবাৰতে খাই দিব, তাৰপিছত কথা-চথা নকয় আৰু মুখতে গোটেই পিকগাল লৈ-লৈ জমা কৰি কৰি- কৰি এবাৰতে পেলাব আৰু হৈ গ'ল। তাৰমানে সেইটোৱে খোৱা আৰু ফেচ এবাৰতে মানে তাৰ লগত মানে মই বোলো বা তোমাৰ লগত নোৱাৰিছো দেই বোলো, এনেকৈ কৈছো তাক। তাক মানে এই এ তাক আমি জাহাদী তেছ টো দিয়াব লাগিব এতিয়া সি এইটো এৰি দিব বুজিছা।
তাই এটো জেহাদীটো দিয়াই দিব লাগিব।
উম। দিয়াই দিম- দিয়াই দিম বা সি তাক আমি মানে মুখৰ আগৰ পৰা মানে লৈ আহো তাক কোনদিনাখন মুখৰ ভিতৰতে এনেকে সোমিয়াই দিওঁগে, ঠিক নাই আও।
অ', বা তাক একবাৰ দিয়াই দিবি, তাৰপিছত সি লাইনত আহি যাব আৰু।
সি লাইনত আহি যাব, তেতিয়াই সি পেকেট লৈ- লৈ ঘূৰি ফুৰিব আও। এতিয়া আমাৰ এনেকোৱা যি টি এতিয়া সি মানে তোমাৰ পোৱালিটো কেনেকুৱা, হেৰি এইটো উষ্টাদি বহুত মাৰে।
হয় নেকি।
তুমি ভাবিবই নোৱাৰিবা ইমানেই উস্তাদি মাৰিব। অ', মই ধৰি লোৱা এনেই কথাটো কৈছো মৌ বোলে এ ফিল্ম নহয়, ৱেব ছিৰিজ এখন চালোঁ।
অ'।
মই তাক কৈছো যে নতুন ক আহিছে, মই চালো সি মোতকৈ আগতে ক'ব মানে মই কোৱা পাছত ক'ব। এই চালোতো মই, মই চালো তো, মই এনেকুৱা তেনেকুৱা-তেনেকুৱা মানে ইনেই কৰি এই লাভৰ চিনটো নাছিল নেকি, এই সিটো মাৰিছিল যে, ইনেই কৈ দিব মানে সি নাজানেই।
অ', মানে ওপৰতে উস্তাদি জহাই।
উষ্টাদি মাৰা বহুত মাৰে উস্তাদি, তুমি মানে সহ্য কৰিব নোৱাৰিবা ইমান মাৰিব।
তোৰ ইমানে জহাই মানে।
এই জহাই-জহাই বা, বহুত- বহুত ধুনীয়াকৈ জহায়, তোমাৰ পইচা- পইচা পাতি পইচা পাতিৰ ক্ষেত্ৰত ভাল কিন্তু দেই, আমাক খুৱাই থাকে, উম, বহুত খুৱাই থাকে।
এইবিলাক ক্ষেত্ৰত ভাল।
ভাল- ভাল, আগতে মানে তোমাৰ সি ঘৰ পা পইচা মাৰেতো।
উম।
আকৌ আগতে ককাওকে দিয়ে তাক, কিবা আকৌ তাৰ ত' কোনোবা এজন আছিল নহয়, তাক মানে দি থাকে অ', দি থাকে, পুৰা দি থাকে পইচা আগতে, এতিয়া ইমান নিদি দিয়ে মানে আগতেও বহুত দিয়ে।
অ, এতিয়া ককাক নাইয়ে, আইতাকো নাই। মাক আৰু বাপেকে
এয়া আও মানে চলিব কাৰণে আমি, আমি এতিয়া মই টাউন ল'লে আকৌ কিবা এটা এনেকুৱা লৈ যাওঁ, সি নিয়ে। আঢ়ৈশ টকা-আঢ়ৈশ টকা ক'ত খতম হ'ব, অ', এতিয়াও ভাবা, ইমান টকা খৰচা কৰে। মই নিজে অবাক হৈ যাওঁ, সি এচ টি চিত গৈ পেলাই যি টি খাই দিব, মইটো খাওঁ মই তেনেকুৱাকে কওঁ ৰাতিপুৱাই তুমি এই পৰঠাগাল খাব পাৰিবা নেকি? এইটো নটা বজাতে এক একো একো নোখোৱাকৈ ডাইৰেক্ট পৰঠা খাই দিয়ে।
হু?
ই ডাইৰেক্ট মাৰি দিয়ে। একেবে চিঙৰা খাব, কিবা খাব। মই কওঁ মই নাই নাই একো না অ মই লাল চাহ কাপেই খাম।
ৰাতিপুৱা এইবিলাক খায়?
অ, চব খায়। যি তি খাই আহিব।
হে?
উম, মই মই সেইকানে তাৰ লগত নাখাওৱে এনেকে।